হেল্ল'
অঁ কি কৰিছা?
এয়া এনেই শুই আছো, তুমি?
হে আছা অ মই ইনষ্টাগ্ৰাম চলাই আছিলো চাই আছিলো।
মইয়ো শুই শুই ইনষ্টাগ্ৰাম স্কল কৰি আছো।
অঁ আজিকালি কি আৰু সেয়াহে কৰি থাকা কাম হৈছে।
সেটো দিনদাল ইনষ্টাগ্ৰাম ইউটিউব সেয়া চোৱা হৈছে আৰু।
অঁ এয়াই চাই থকা হৈছে। মানে কেতিয়াবা লাগিলে টাইম টাইমতো এনে ৱেষ্ট কৰি আছো।
অঁ কিন্তু তোমাৰ এনেই কিবা এটা- কৰি থাকিলে টাইমটো নাযায়, এইবিলাক চাই থাকিলে টাইমটো লগতে গুচি যায়।
অহঁ এ পুৰা একদম নিচা লাগি যায় ন চাই- এ তাৰ পিছত এটা ৰিল চাওঁতে চাওঁতে পুৰা। টাইম গৈ থাকে মানে তেনেকে টাইমতো।
মানে ইমানে ৰিলচ চালো এতিয়া মানে চব ৰিলচ চোৱা চোৱা লাগি যায়।
অ, হে অ, সঁচাই এই মানে এনেকোৱা হয় ন' এই ইনষ্টাগ্ৰামতো চাই থাকো -চাই থাকো এই কিমান চাম আমনি লাগি গৈছে। বুলিকে আকৌ কাটি পেলাই কিবা বেলেগ কৰো আকৌ ঘূৰি পকি গৈ আকৌ ইনষ্টাগ্ৰামটোকে চাও।
ইটোৱে হয় গৈ। মানে কিবা অ- অভ্যাস নিচিনা হৈ গৈছে কিবা এইটো
অ, সঁচায়ে অভ্যাসে।
ভালো লাগে বাৰু তে চাই পেলাই।
অ, এ ভালো মানে আজিকালিতো চব এক্টিভ ন, চচিয়েল মিডিয়াত।
অ, সেইটোৱে।
উম, চবৰে থাকে একেবাৰে।
একদম তোমাৰ সৰু -পোৱালি পৰা বুলি একে বয়সস্থ মানুহলৈকে
অ, সঁচাই আজিকালিতো কেঁচুৱা বিলাকৰো ওলায়।
অ, মাক, দেউতাকে খুলি দিয়ে।
অ, মাক, দেউতাকে চলাব তাহাঁতে চলাই- চলাই স্কুটি চলাই আৰু ডাঙৰ হোৱাৰ পিছত পোৱালিটোৱে চলাব আৰু সেইটো।
ভালেই বাৰুতে।
উম, ভালেই বাৰু ইমানো হেৰি নাই তথাপিও সৌ মিছিক এতিয়া আৰু মান কেও ইমান এক্টিভ থাকিব নালাগে আৰু মানুহ।
অ, মানে এতিয়া ইনকাম এটা হৈ থাকে ন' মানুহবিলাকৰ সেই
অ, সেইটোৱে ইনকামটো কাৰণে আৰু হেৰি হয় চা মাজে- মাজে
নে মানে অলপ বেছি কৈ দিয়ে আৰু কিছুমানে।
অ, ই মানে বেছি কৰে আৰু একেবাৰে। মানে একেবাৰে প্ৰত্যেক দিনাৰ নিজৰ দিনটো আৰু মানে বেছিভাগ এনেকে পোৱালী বিলাকৰ তেনেকুৱা কৰিলেতে বেয়া হয় ন'সিহঁতৰ সেইটো বস্তু অভ্যাস লাগি যায়।
উম, মানে নিজৰ প্ৰাইভেচিটো একদম নোহোৱাকৈ দিছে।
অ, সঁচাই প্ৰাইভেচি মানে নায়েই মানুহ বিলাকক ক'ব গ'লে।
চব কথা মানে ডেইলি কৈয়ে দিয়ে কি কৰিছে কেইটা বজাত উঠিছে কি খাইছে
সচাই ক'ত থাকে কেনেকে থাকে কি কৰে অ, কেতিয়া ওলাই যায় কেতিয়া ঘৰত থাকে
মানে চব মানুহ জনাই দিছে আও পি
অ, সঁচাই তেনেকে মানে সেইকাৰণে চব জানাই হৈ গৈছে আ মানুহ বিলাকে। তে চুৰ তোৰ কৰিবলৈ চুৰ -চুৰ বোলে চুৰ বোৰে সুবিধা পাইছে।
আৰু চাইবাৰ ক্ৰাইমো বেছি হৈছে এইবিলাকৰ কাৰণে।
অ, সঁচাই সেইবোৰ বাঢ়ি গৈছে। উম, মানুহে বিলাকে ইমানে সেইকাৰণে থা -থাকিব লাগে একটিভ। এ ইমানো চব কথা খুলি খালি কব নালাগে আৰু।।
প্ৰাইভেচিটো বনাই ৰাখিব লাগে আৰু
অ',। মানে চব বস্তু ইমান খুলি -খালি কৈ দিব নালাগে যিমানে যি নহওক।
সেইটোৱেটো।
উম, নিজৰ মানে অকমান তাত লিমিট ৰাখিব লাগে আৰু।
উম- উম। ইয়াত তোমাৰ এতিয়া মানুহবিলাকে আজিকালি এইবিলাক ভ্লগাৰ বিলাক চাই- চাই ব্লগ বনাই। তাতনো -তাতনো কয় কি ডেইলি কত কি খাইছে কি শুই যে কেইটা বজাত উঠিছে সেইবিলাকে কৈ থাকে উম।
কি কৰে এইখিনি সময়ত কি কৰে?
আৰু আমিও ধৰ মানে মানে। বিলাকে এইবিলাক চাই ভাল পায়। এ এতিয়া চাওঁ কাৰণে সেই নবনাই ন।
অ'! সজাই, ভিউজ বাঢ়ে। তেনেকে, সিহঁতে ভিউজ বেলেগ পইচাও ইনকাম কৰে। উম! এয়া, এ ভ্লগ কৰিব আজিকালি। ই, ইউটিউবে- চিটিউবে বহুত পইচা পাইতো মানুহ।
উম! এইবিলাকে মানে, কোনোবা ধৰ, ভাল ইনফ্লুৱেঞ্চাৰ এটাক চাই পেলাই, সৰু - সৰু পোৱালিবিলাকো শিকিছে, এতিয়া ব্লগ বনাবলে, সিহঁতৰ মানে, লাইফ- ষ্টাইল টো চাই। যে, তেনেকুৱা এটা লাইফষ্টাইল লাগে।
অ' অ'! মানে কিছুমান ক্ষেত্ৰত, এতিয়া মানে, অকমান তেনেকে, পোৱালিবিলাকে কেতিয়াবা, যিটো মানে, যি হৈ যায় ন'। অকমান, সেইবিলাকৰ মোবাইলত, এইবিলাক বস্তু চাই-চাই খো
বোলে ভিডিঅ। উম! ভডিঅ' বনাবলে আইফোন এটা ল'ব লাগে। এডি- এডি, এডিটিং কৰিবলে, লেপটপ এটা।
অ'! সেই তেনেকে মানে, হেৰিটো বাঢ়ি যায় সিহঁতৰ।
কিমানতো, বাঢ়ি-বাঢ়ি গৈ থাকে।
এ, এ, মই যে, সেইবিলাক কৰাতকে, কিবা, আজিকালি মানে, এইটো সুবিধা আৰু ইউটিউবৰ পৰা পঢ়িব পাৰি ন'? ইউটোব বুলি নহয়। উম! ধেৰ মানে, প্লেটফৰ্মবিলাক আছে ন'! তেনেকে সেইটোৰ ওপৰত, পঢ়া- পঢ়িলে বা কিবা কৰিলে, ভাল আৰু। ছোৱালীবিলাকে, আজিকালি মানে, সেইটো সুবিধা হৈছে আৰু। সৰু পোৱালি মানে, পূৰা ডাঙৰ! যিমান ডাঙৰ লাগে, যি মানে, পঢ়াৰ কথা সোধে।
আগতে, ধৰা আমি, অকমান দূৰ -দূৰগৈ, টিউচন কৰিব লগা হয়। আৰু তাত তুমি পইচাও দিয়া এক্সট্ৰা। ছ'চিয়েল মিডিয়াত, তুমি বহুত বস্তু ফ্ৰীতে শিকিব পাৰা ন'? উম!
যে ন'! ঘৰত থাকিলে মানে, আমি কেতিয়াবা বস্তু এটা, কিছুমান বস্তু নাজানিলে, চাব বিচাৰিলে একো নাথাকে। উম! তেনেকে থাকি যায়। উম! সেইটোৱে, এতিয়া মানে, সুবিধা আৰু সেইটো বস্তু, মোবাইল টেপ
অ' অ'! সেইটো বস্তু মতে ভাল। কিন্তু, ইউজটো কেনেক কৰে ন'? তোমাৰ, তোমাৰ লগ কথা, তুমি কেনেকে ইউজ কৰা?
উম! সেইটোৱে আৰু। জানিব লাগে, অকমান মানে। পঢ়াটোক লৈ পেলাই, ইউজ কৰিব পাৰিলে ভাল আৰু।
উম! উম!
সেইটোৱে মানে, ভাল কামত কৰিলে, ভাল আৰু। কিছুমান আকৌ, সেইটোৱে, বেয়া- বেয়া কামত ব্যৱহাৰ কৰে।
এ, চব বস্তুৱে এনে, তুমি যদি ভালকে ইউজ কৰা, তোমাৰ কাৰণে ভাল।
উম! অ'! সেইটোৱে, চবৰে ভাল-বেয়া এটা থাকে ন'!
উম! এতিয়া কিছুমানে, ধৰা বিলাক, ভাল বস্তুত নাযায়, কিবা এডিটিং কৰিব, কাবাৰ। ফ টো বনাব। সেইবিলাক বেয়া কাম কৰা হৈ যায়, সৰু-সৰু পোৱালি বিলাকেও আজিকালি।
অ'! সেইটোৱে, বেয়া-বেয়া ফটো বনাব। কিবা কৰিব। অ'! ব্লেকমেইল কৰা। তেনেকে।
আকৌ, আজিকালি এইবিলাক, বেটিং এপছে, এইবিলাক ইউজ কৰে, পোৱালি বিলাকে।
অ'! আজিকালি, সৰু- সৰু পোৱালি বিলাকে ইউজ কৰেও। আচৰিতে হৈ যাওঁ মই।
সেইবিলাকো প্ৰথমতে তোমাক পইচা দিব, তাৰপিছত এবাৰ তোমাৰ পইচা গোটেইখিনি লৈ ল'ব আৰু',
অ', এনেকুৱাহে আৰু',
উম পইচা',
ভয় লাগে', উম! এনেই কিমান ওলাই, মানে, ডুপ্লিকেট এপ বিলাক?
অ'!
তাতে, সেইবিলাক কৰি থাকিব চবেই। আজিকলি পোৱালি কি ডাঙৰ বিলাকো মানে, বুজি নাপায় ন'!
অ', উম', ডাঙৰ মানুহ বিলাকেও তোমাৰ পইচা লগাব চাতটা খেলে',
অ', এইবিলাক কৰে',
এইবিলাক ইউজ কৰিলে বেয়া, মোবাইলটো মানে এইবিলাক কামত ইউজ কৰিব যালে বেয়া আৰু নিজৰ জীৱনত ধংস কৰা হৈ যায়',
এইটো, শিকিব পৰা বহুত আছে মোবাইলটোত', পৰাই ইণ্টাৰনেটৰ পৰা, ছচিয়েল মিডিয়া হওঁক বা কিবা',
আজিকালি দিনত তুমি এডিটিং শিকি পেলে কিমান ভাল এটা উপাৰ্জন কৰিব পাৰা',
উম', -উম', -উম', বহুত কিবা কি আছে কিন্তু সেইটোৱে আৰু নিজৰ ওপৰত কথা',
সেইটোৱে টো কথা, তুমি এতিয়া দাঁ'-দাঁত', ফাইনেলেচিছ কিবা এইবিলাক শিকিলেও কিমান লাভ আজিকালি দিনত',
অও', সেইবিলাক যিহেতু, কিমান ভাল চাকৰিও পায়',
অ', মানে তুমি কেৰিয়াৰ অপচন হিচাবে চাব পাৰিবা এইবিলাক আজিকালি',
এইবিলাকৰ কেৰিয়াৰ টো বনে ন সেইবিলাক', কৰিলে, সেইবিলাকৰ কোৰ্চ লওঁক কিবা কৰক, তেতিয়া ভাল',
অ', আজিকালি এইবিলাক বহুতো জেগাত ফ্ৰীতে পোৱা যায় এইবিলাক কোৰ্চ ন',
অ', এইবিলাক ফ্ৰিতে কৰিব পাৰেটো কিছুমান জেগাত', এই ৱেবচাইট বিলাক থাকে নহয়',
উম', - উম', বহুত তেনেকুৱা থাকে অ', বহুত থাকে এনেকুৱা বিলাক', আকৌ তাৰপৰাও, অ', তাৰপৰাও কিছুমান স্কেম থাকে আকৌ',
অ', হয় কিন্তু দেই, সেইটোৱে মানে ভয় লাগে আজি',
অ', তুমি কিবা ৱেবচাইটত যাবা কিবা অ টি পি দি দিবা তোমাৰ একাউণ্ট খালি',
অ', সেইটোৱে ভয়ো লাগে পাই, সেইকাৰণে যি', কিছুমানে, মানে ভাল মানে পুৰা একদম ভেৰিফাইড হ'ব লাগে মানে', গভমেন্টৰ হ'ব লাগে, অ', সেইবিলাক হ'লে ভাল মানে বস্তুতটো নিজে জানিব লাগিব কোনটো ইউজ কৰিব লাগে', কোনটো নালাগে, চাই- চিতি কৰিব লাগে মানে আৰু',
সেইটোৱেই',
যে তুমি এতিয়া আজাকালি এনেকুৱা কিছুমান ৱেবছাইট আছে তুমি কিবা পাৰমিচন দিয়াৰ লগে', -লগে', তোমাৰ গেলাৰি ফটো কিবা চব ডাটা', তাৰমানে শেষ হৈ যায়',
অ', আৰু তো', এনেও আমি কিবা এটা লিংক ক্লিক কৰিছোঁ বা কিবা', অলৰেডিয়ে আমাৰ ডাটা গৈয়ে থাকে, আমাৰ পাৰ্চনেল হেৰি বিলাক গৈয়ে থাকে',
উম', এই', আজিকালি মানে তোমাৰ এনড্ৰইড ফোনতো পাৰ্চনেল মানে এনেকুৱা নাহেই আৰু বাৰু দে হুম', -হুম', কিন্তু সেয়ে যিমান পাৰি নিজে চেফ থাকিব লাগে আৰু',
অ', আজিকালি পাৰ্চনেল কি আৰু মানুহ বিলাকে ছচিয়েল মিডিয়াত চব', কৰিয়ে থৈ যে দেখায়ে থৈ কি আৰু পাৰ্চনেল আৰু',
ক'ত থাকো ক'ত কি কৰোঁ চব', কয়, গম পায় যায়',
ক'ত কি আছে, কোনটো বেংকত কিমান পইচা, ‌সে', - সেয়া পৰ্যন্তও ক'ব চাগে',
সেয়াও দেখাই দিব তুমি অ', হুহ',
উম', ক'ত আৰু কিয় হেৰি হৈ থাকে মানে মানুহবিলাকৰ',
সেয়ে তথাপি নিজে উম', নিজে যিমান পাৰি মানে সাৱধানত থাকিব লাগে।
উম স্কেম বিলাক কৰি থাকে ন কিমান।
উম, উম।
এইটোয়ে মানে হেৰি হৈ যায় আৰু।
চাবলৈ গলে, চাবলৈ গলে তুমি সেইকাৰণে চুইচটিপা মোবাইল এটা চলাই ভাল।
হোম',
এ', তোমাৰ কি পেড মোবাইল এটা চলোৱাই ভাল চাবলৈ গ'লে',
অওওও', সেইটোয়ে, কিন্তু মোবাইলটো হ'লে ভাল হৈছে বাৰু মানে', ফোন কৰা বা কিবা অ', -অ', মে', -মে', আজি অ', অনজালিকা, পুতুককে কিয় পঠাব লাগিলে ইমেইল চিমেইল মানে বস্তু কিছো মানে ভাল হৈছে আৰু বেয়া নহ
অ এইটো হয় বা
তথাপিও মানে সেইটোতে আৰু কিছুমানে মিচ ইউজ কৰে ন।
উম, উম, উম।
সেইটো বস্তু বেয়া আৰু।
আগতে ক'বা দূৰত থকা মনুহলে কথা পাতিম বুলি ভাবি কথা পাতিব নোৱাৰা।
অ। কিমান মা, মাহ ৰখি থাকে এখন চিঠিৰ কাৰণে, কিবা কাৰণে।
এতিয়া তুমি ন মংগলে ভিডিঅ' কল কৰি চাই দিব পাৰা।
অ মন গৈছে যাইছো, এই মন গৈছে ফোন কৰিছো। সেই মন গৈছে বোলে ফটো এখন চাইছো, কিবা কৰিছো, মানে আজিকালটো কি হয়, চচিয়েল মিডিয়াত চব ফটো থাকেই মানুহ বিলাকৰ, অ মনত উম সেইবিলাকৰ কাৰণে ভাল। তথাপিও মানে আৰু কিছুমানে বেয়া ইউজটো কৰিলে টো বেয়া হৈ যায় আৰু সেইটো কৰিব নালাগে।
নিজৰ কাৰণে নিজে বাচি থাকিব লাগিব আমি আৰু।
উম সচাই, এতিয়া মানে কিবা চচিয়েল মিডিয়া ফটো আপলোড কৰিবলৈও ভয় লাগে মানে।
অ তোমাৰ এ আই ডি তোমাৰ মানে, ভাল ভাল ফটো খনে কিবা কৰি দিব পাৰে আজি
অ এয়াইে বহুত মানে কি বনাই দিয়ে ঠিক নাই। উম ভয়ে লাগে এইবিলাকৰ কাৰণে।
উম একেবাৰে।
উম, সম্ভালিচ
চাই চিতি কৰিব লাগে কাম বিলাক কি কৰা হয়।
অ অকমান চাই চিতি মানে, চম্ভালি কৰিব লাগে আৰু। এ মানুহ বিলাকে বুজিলা নাপায়। নাই নাই ভাত আমাৰ বনাই আছেহে, খাম অকণ দেৰিকে। তুমি খালা?
নাই আমাৰো বনাই আছে, দচটা মানত হ'বগৈ আৰু।
অ দচটা মান হ'ব ন, আমাৰো মানে খাই আৰু অকমান লাহে ধীৰে খাওঁ, ইমান তৰা তৰিকে নাখাওঁ।
উম, থিক আছে দে পাছত কথা পাতিম ন মই
অ, অ দিয়া দিয়া ঠিকে আছে বাৰু দিয়া। উম উম অ, অ। বাই, বাই।